অ' ধ্ৰুবত কি খবৰ?
এ আছো দিয়া তোমাৰ কি খবৰ
আছো দিয়া ভালে।
মাহঁতৰ ভাল
যি হা অ' অ' ভালে আছে দিয়া, ভালে আছে দিয়া। এই তোমাৰ ইমান গৰম পৰিছে ন ভাবি আছিলোঁ কৰবাত ট্ৰিপ এটা বনাও নেকি প্লেন।
অ' বনাব পাৰি যিটো গৰম মানে মোৰতো মইতো আজি কিমান দিনৰ পৰা কৈ আছো গোটেই কেইটাক এই যে যাওঁ ক'ৰবাত ফুৰিব যাওঁ। কাৰণ এনেকে থাকিব নোৱাৰি ক'বাত ৱাটাৰ ফল চাবই যাওঁ।
অলপ ফুৰিও আহিম মাইণ্ডটো ফ্ৰেছ হৈ যাব আৰু গৰমৰ পৰা অলপমান বাচিম ৰিলিফ এটাত।
সেইটোয়ে, সেইটোয়ে বহুত ইচ্ছা আছে যাব। যাবলে কাৰণে এনেকে ঘৰত থাকিব নোৱাৰি আৰু আমাৰ আমাৰ গুৱাহাটীত বেছি গৰম লাগে। গম পাইছা নে মানে এই চিটিৰ ভিতৰত বেছি গৰমটো পৰিছে।
এই ৱেডাৰ ৰিপৰ্ট আহি থাকে ন ফিল্ডছ লাইফ ফৰ্টি ফাইভ ডিগ্ৰী। চাই থাকো চালে আৰু গৰম লাগি যায় আৰু সেইটোয়ে। তোমাৰ কি বুলি কয় ভাবিছিলোঁ তোমাৰ শ্বিলঙৰ পিনে ট্ৰিপ এটা বনাও যিহেতু ওচৰত আৰু পইচাটো সিমান নাই ন' ত' মানে সেইটো কাৰণে শ্বিলং শ্বিলঙে যোৱা ভাল হ'ব আৰু তুমিতো চেৰাপুঞ্জী পিনে গৈছিলা চাগে?
অ' গৈছিলোঁ।
অ' তাৰে
মইতোতো তোমাৰ মইতো তোমাৰ হেৰিত গৈছিলোঁ ন' কি কয় যোৱা বছৰ গৈছিলোঁ তোমাৰ এই এনেকুৱা টাইমতে মে'তে গৈছিলোঁ মে' জুন এনেকুৱা টাইমত গৈছিলোঁ। আৰু দুই প্ৰথমতে আছিলে আমাৰ তিনি ৰাতি হেৰি থাক কা আৰু চাৰি নম্বৰ দিনা আমি ৰিটাৰ্ণ হোৱা ডে ফৰ ৰিটাৰ্ণ হোৱা।
এই কলেজৰ ফ্ৰেণ্ড কেইটাৰ লগ লগত যে গৈছিলা।
অ' কলেজৰ ফ্ৰেণ্ড কেইটাৰ লগত সিহঁতৰ লগতে গৈছিলোঁ। সিহঁতে কলেজে নাই বহুত বেছি গৰম পৰিছে বল যাওঁ, চেৰাপুঞ্জীয়ে যাওঁ। প্লেনিংটো এনে কোৱা আছিলে প্ৰথমতে তিনি ৰাতি থাকিম, তাৰপিছত কি কয় ৰাতিপুৱা ৰিটাৰ্ণ হ'ম। কি হ'ল ৰাতিপুৱা সময়ত আমি ওলালো ওলাই পেলাই গ'লো বোলে গৈ পেলাই তোমাৰ হেৰি গৈছোঁ ডাইৰেক্ট তোমাৰ শ্বিলং সোমোৱা নাই, কিন্তু আমি থাকি থাকিব লাগিব শ্বিলঙত সেইদিনা কিন্তু গৈছোঁ ডাইৰেক্ট তোমাৰ হেৰি এই ফিফি ফ'লচ আৰু কিবা কিবি চহৰা গৈছোঁ ডাইৰেক্ট চহৰা গৈছোঁ।
চহৰা অ' তোমাৰ চেৰাপুঞ্জী পৰে ন'?
অ' চেৰাপুঞ্জীয়ে পৰে সেইটো প্ৰায় চেৰাপুঞ্জিয়ে পৰে আৰু এৰিয়া চেৰাপুঞ্জি আৰু। চহৰা গৈছোঁ। চহৰা গৈ পেলে তাতে অলপমান ফুৰিছোঁ চুৰিছো আৰু তেতিয়া বম ধুনীয়া ঠাণ্ডা তাতে কিন্তু বঢ়িয়া ঠাণ্ডা পৰিছে। এনেই সেইটো আমাৰ কুঁৱলি কুঁৱলি হৈ আছে তাৰপিছত তাত অ' তাৰপিছত দু-দুটামান হেৰি কৰিলোঁ তাৰপিছত সেইদিনা আছিলে আমি পুঙলিয়াৰ ফলচ চাব যাম ঠিক আছে।
আচ্ছা।
পুঙগলিয়াৰ ফলচ চাবলৈ যাম বুলি মান আ-আ তাৰপিছত কি কয় বৰষুণ দি দিলে সেইদিনা, যোৱা দিনাই বৰষুণ দিলে। ৰিটাৰ্ণ মাৰি দিলোঁ। ৰিটাৰ্ণ মাৰি পেলাই আহি পেলাই ফিফি ফলছত সোমাইছো আৰু ক্ৰানচৰি ফলচ খালোঁ। এই মেক্সিমাম ফলচে চোৱা হৈছে। অ' ফলচে বেছিভাগ ফলচে মানে সৰু ডাঙৰ যিমান যি ফলচবিলাকে আছে।
শ্বিলং সোমোৱাৰ পিছত তুমি চব ফলচে পাবা তুমি ভিতৰলৈ চব ফলচে ফলচ।
তাৰপিছত আহিবা অ' চব চেৰাপুঞ্জীৰ হেৰি কৰিলোঁ তাৰপিছত গুচি আহিলোঁ সেইদিনা গুচি আহি পেলাই হেৰি শ্বিলঙত শ্বিলঙত ৰাতি থাকিলোঁ, থাকি পেলাই ৰাতি হৈছে আৰু আহি পাওঁতে কেইটামান বাজিছে চাৰে নটা মান বাজিছে ভাত চাত একো খোৱা নাই তাৰপিছত তাতে এটা হেৰি হয় গেষ্ট হাউচত থাকিলোঁ। থাকি পেলাই আমি সাতটা নে আঠটা গৈছিলোঁ। অ' ভালে ভালে তোমাৰ কি কয় সেইখিনি জাগাত লাইটুম খা বুলি কয়। উম আমি হেৰিত গৈছিলোঁ ন' কি কয় টেভেল এজেণ্টছি বুক কৰি পেলাই গৈছিলোঁ ন' তে আমাৰ
অ'।
আমাৰ অল টোতেল ফাইভ থাউজেড ফাইভ হান্দ্ৰেদত ইনক্লুডিং খানা চানা চব হৈ গৈছে। উল্টা থ্ৰী হাণ্ড্ৰেড ফৰ হাণ্ড্ৰেড মান মানে অ', ফাইভ থাউজেণ্ডত হৈ গৈছে। উল্টা থ্ৰী হান্দ্ৰেদ, ফৰ হাড্ৰেড এটা ৰিটাৰণো আহি গৈছে।
কি কোৱা ভালেচোন।
উম, চাই চাই, কি কয় তিনি ৰাতি থাকিছো তাতে।
অ', আৰু খানা পিনা ভাল দিছিলে।
ভাল দিছে, ভাল দিছে। এতিয়া তাতে তোমাৰ কি হয় তোমাৰ হেৰি কি কয় এ বিফ চিফটোতো লিগেল হয় না। ত, আমি মানে ভেজিটিৰিয়ান হেৰি বিচাৰিছোঁ আৰু তুমি যদি বোলে নন ভেজ পোৱা তেতিয়া অলপ বেছি হৈ যাব প্ৰাইজ। সেইকাৰণে মানে তোমাৰ কি কয় বেচ সেৱাৰ কাৰণে বিচাৰি লৈছোঁ আৰু ৰেষ্টুৰেণ্ট। তাততো জমেট', চুইগিও কাম নকৰে।
সেইটো হয় বা
উম।
মইও গৈছিলো তোমাৰ হ'ল, এই ক্লাছ তোমাৰ এইট মানত থাকোঁতে গ'লো নেকি। তোমাৰ ইয়াত গৈছিলোঁ। ফেমিলিৰ লগত গৈছিলোঁ তোমাৰ এই চেৰাপুঞ্জিত গৈছিলো, তাৰপিছত ডাউকী গৈছিলোঁ। চেৰাপুঞ্জী তোমাৰ থাকিলোঁ তাতে চেৰাপুঞ্জী ৰাস্তা ৰাস্তা কেইটা বহুত পকোৱা ৰাস্তা একদম
এ বহুত পকোৱা ৰাস্তা। মই, আমিতোতো ইন'ভা এখনত আৰু ইনোভা বুকত বুক কৰি গৈছোঁ। মইতোতো অলপ সময় কাৰণে পিছফালে বহিছোঁ। মোৰতো মাথা নষ্ট হৈ গৈছে ভাই তেনেক এনেকুৱা লাগিছে যে উশাহ পোৱা নাই।
অ'।
তাৰ পিছত কি কৰিছো মাজৰ চিত, চিটলে চিফ্ট হৈ গৈছোঁ। আগৰ- পিছলৈ মানে, পিছফালৰ যিকেইটা, হাৱাই নোসোমাই পিছফালৰ কেইটাত।
অ', তেতিয়া গাটো আৰু বেছি বেয়া লাগে।
গা আৰু বেছি বেয়া লাগে তাৰ ওপৰত মানে, মাজত বহিলে এটলিষ্ট ঠিকে থাকে। এতিয়া তুমি আগত বহিলে আৰু পিছফালে বহিলে কি হয় মাথাটো বেছি ঘূৰাই।
উম।
মাজৰ চিটত বহিলে, তেতিয়া ইমান বেছি প্ৰব্লেম নহয়। তেনেকেই শ্বিলং সেইদিনা সোমালো, ৰিটাৰ্ণ আহিলো, আহি পেলাই কি কয়, কি কয় এইটো অ', ৰিটাৰ্ণ আহিলো, শ্বিলঙত আহি পেলাই থাকিলো সেইদিনা, তাৰপিছত পিছদিনা আকৌ কি কৰিছো শ্বিলঙৰ যিখিনি ভিতৰুৱা ৰিজন আছে সেইবিলাক এক্সপ্লৰ কৰিছো। সেইদিনাও ভাবিলো পুংলিয়াৰ ফলচত যাম, পুংলিয়াৰ ফলচতো, বহুত ট্ৰেকিং কৰিব লাগে না, টু টু থ্ৰী তাৰ তলত ট্ৰেকিং, আকৌ, টু টু থ্ৰী কিলোমিটাৰ ওপৰত ট্ৰেকিং।
ভাল লাগে বাৰু, মানে ট্ৰেকিং কৰা, তাৰপিছত যাই কিনে ফলচ পাইছা।
কিচমতটো কিয় বেয়া আছিলে কাৰণ বৰষুণ বহুত দি দিলে। ফাৰ্ষ্ট দিনাও বৰষুণ দি দিলে, তাৰপিছত ছেকেণ্ড দিনাও বৰষুণ দি দিছে।
বৰষুণ দিলেটো তোমাৰ এই নিজৰা পানীতটো পুৰা সেয়া হৈ যা ন', খোলা হৈ যায় ন'।
পাৰ হৈ যায় মানে তোমাৰ চোৱা যোনটো ৰাস্তা, ৰাস্তা কেনেকুৱা একদম টিকলু ৰাস্তা কেনেকে কওঁ এই টিকলু এখন যে চোফা, চ'ফ ফা যে আমি যে বহো, সেই তেনেকুৱা চুফ ফা নিচিনা ৰাস্তা ইমান মানে হেৰি হয় নেটৰ ৰাস্তা, তাৰ পিছত গো টেই ভিজি আছে, বৰষুণ দি দিছে আমিতো ট্ৰেকিং কৰি আছো একো উপায় নাই। ওপৰতো যাব নোৱাৰো, তলতো যাব নোৱাৰো, তলত লাহে লাহে লাহে লাহে গৈ আছো আৰু গোটেই ভিজি আছে, তিতি আছে, ক'বাত ক'বাত এ কিবা কিবি আৰু যেন মানে যেনে তেনে গৈ পেলাই তলত নামিলো, তাৰপিছত বাৰু ঠিক আছে। হেৰি সেয়া ভিউ, ভিউটো বহুত ভাল হয়। তাৰপিছত কি হ'ল, তললৈতো যেনে তেনে নামিলুং ওপৰলৈতো এতিয়া উঠিবলৈ কাৰণে ৰাস্তা আৰু বেয়া। আৰু বৰষুণ দি দিলে। বৰষুণ দিয়াৰ কাৰণেটো আৰু বেয়াকে ফচি গলো।
উম।
তেনেকে তেনেকে উঠিছো, কমেও পুঙলিয়াৰ অকল খালি পুংলিয়াৰ ফল সেইদিনাখন এক্সপ্লৰ কৰিছো জানা, ৰাতিপুৱা নটা বজাত আমি পুংলিয়াৰ ফল গৈ পাইছো। গধূলি চাৰিটা বজাত পুংলিয়াৰ ফলচৰ পৰা ওলাইছো। তাৰ মানে দুই ঘন্টা, আঢ়ৈ ঘন্টা ট্ৰেক কিং কৰিছো আকৌ দুই ঘন্টা, আঢ়ৈ ঘন্টা ওপৰত উঠোতেটো আৰু বেছি টাইম লাগে, তিনি ঘন্টামান লাগিছে তাতে অ', অকল হাৰ্ডলি ফৰ্টি ফাইভ মিনিটৰ পৰা ওৱান আৱাৰে আছো।
থিক আছে শুনিবলে ইজি লাগে, কিন্তু দুই ঘন্টা মান তোমাৰ ট্ৰেকিং কৰা ডিফিকাল্ট হয়তো।
বহুত বেছি ডিফিকাল্ট আৰু মানে আমাৰতোটো, মইতোটো তাকো ক্ৰক্চ পিন্ধি পেলাই গৈছিলো। মোৰটোতো আৰু বেছি শ্লিপাৰী হৈ গৈছে, অ'। জোতাযোৰ আছিলে কিন্তু জোতাযোৰ মই কি কৰিলো, সেয়া হোটেলতে থৈ দিলো। আন এদিনাখন ৰিটাৰণ আহি পেলাই আক কৌ কোৰিয়াৰ কৰিব লাগিব ভাবা নাই আৰু। বৰষুণৰ বতৰ তেতিয়া হোৱা নাছিলে, অলপ চলপ ৰ'দ দি আছিলে। ভবা নাই বৰষুণ দিব, সেয়ে তাৰ পিছতেটো ক্ৰক্স পিন্ধি আহিলো, অ' ভাই যিটো শ্লিপ মাৰিছে মই তাৰপিছত আৰু নাই সেয়া আৰু নাহো আৰু পুংলিয়াৰ ফলচত বাকী বিলাক ফল ঘুৰিম কিন্তু এইটো নাহো আৰু অৱস্থা বেয়া হৈ গৈছে।
বেয়া হৈ গৈছিল ন বৰ
টাইমিংটো বেয়া হৈ গৈছে বহুত টাইমিংটো বেয়া সেইখিনি সময়ত পিক তাৰমানে বৰষুণ দিয়ে। নৰ্থ ইষ্ট এৰিয়াত এইটো পোৰা পিক টাইমিং হয় বৰষুণ দিয়া।
এতিয়া এইবাৰ গ'লেও মানে এনেকুৱাই বৰষুণে পাম মানে।
অ', এতিয়া গ'লে বৰষুণ পাবই এইটো আৰু মাছ বি আৰু
আমাৰ ইয়াতে যি বৰষুণটো নিদি বেলেগতো বৰষুণ দিয়ে ন।
তাতেতো পুৰা পাহাৰীয়া ৰিজন ওপৰত কিমান টপ সেয়াত আছে। বৰষুণে দি থাকিব। উম
বাৰ সেয়াত চেৰাপুঞ্জীত গৈছিলো বাছ মোক এই ৰাস্তাটো খালি ভাল নালাগে। ৰাস্তাৰ কাৰণে মোৰ বহুত সেয়া হৈছিলে ভমিটিং টাইপ লাগিছিলে বাকী।
তেতিয়া হৈ যাৱ বা তুমি বোলে অকল খালী কন্তিনোৱাচলী ট্ৰেভেল কৰি আছো চাপ'জ এতিয়া গ'লা চহৰা গ'লা আকৌ ঘূৰি আহি পেলাই আকৌ শ্বিলং সোমালা আকৌ শ্বিলঙৰ পৰা আকৌ চেৰাপুঞ্জি গ'লা আকৌ আকৌ আহি পেলাই ক'ৰবাত বেলেগত থাকিলা মচিনৰাম ক'বাত ক'বাত কিবা মফাংলুৰ এনেক বা কিবা কিবি জাগা আছে ন' সেইবিলাক জাগাত থাকিলা, তুমি সনেকে ট্ৰেভেল কৰি থাকিব নোৱাৰা মানে ইচ্ছা নাযায় এনেকে। মাথা চাথা বেয়া হৈ যায় একদম।
বেয়া লাগি যা অ'।
উম।
আমি তোমাৰ এই সেয়াত গৈছিলোঁ কি বুলি কয় এই ছেভেন ছিষ্টাৰ ফল যে আছে যে।
উম।
সেই তাতে গৈছিলোঁ তাৰে ওচৰতে পুৰা একদম লগতে তোমাৰ এখন ৰিজৰ্ট আছিলে আৰু। তাতে মানে থাকিছিলোঁ আৰু, এক ৰাতি থাকি থাকিলোঁ নেকি, থাকি কেনে তাৰপিছত মৰ্ণিং, সেইটো গম নাপাওঁ দেই। ঘৰৰ মানুহজনে, এই তোমাৰ ভালে লাগিলে মানে জেগাটো মানে ৰাতি গৈছিলোঁ ন' মানে ৰাতি গৈ পাইছোঁ ত' আন্ধাৰ আন ইমান গম পোৱা নাছিলোঁ আৰু আমি গৈছিলোঁ ঠাণ্ডাত, তোমাৰ এই জানুৱাৰী মানত গৈছোঁ। চাগে, তোমাৰ তেতিয়া
ঠাণ্ডা ঠাণ্ডা চিজনত বেছি ভাল হয় একচুৱেলি।
অ' ভাল লাগে। আ, তোমাৰ কিমান আ বহুত কম কিবা বহুত ছেভেন এইট ডিগ্ৰীছমান আছিলে নেকি মানে বহুত ঠাণ্ডা আছিলে আৰু।
ঠাণ্ডা সেইখিনি সময় পিক টাইম ঠাণ্ডা আৰু ঠাণ্ডাত ভাল বৰষুণটো নিদিয়ে।
এই ঠাণ্ডাত ফেমিলিৰ লগত নহয় ফ্ৰেণ্ডছৰ লগত যাব লাগিব এইকাৰণে।
উম, উম।
তাৰছত আৰু তাতে গ'লো এনেকুৱা, আমিও সেনেকুৱা নন ভেজ খোৱা নাই আৰু ভেজ চেজে খালোঁ তাতে। খাই কেনে ৰাতিপুৱা উঠিলোঁ ন বঢ়িয়া লাগিলে, ঢাউকিৰ কাৰণে এতিয়া যাব কাৰণে যদি তাৰপিছত বাহিৰত ওলালো অলপ ফটো চটো তুলিলো ভাল লাগিলে। জেগাটো ধুনীয়া তাৰপিছত ব্ৰেকফাষ্টত চবে ব্ৰেকফাষ্ট কৰিলে দেন মই মানে ব্ৰেকফাষ্টটো এনেকে নাই কৰা আৰু ঠিক আছে। মই এনেকে গাড়ীৰ আগত বহি কেনে মানে ড্ৰাইভিং চিট টোৰ ওচৰত বহি কিনে মানে সেনেকৈ মানে সেইখিনি জেগাত বৈছিলোঁ আৰু সেনেক আকৌ ওলাই আহিলোঁ ন' এই ৰাস্তাকেইটা ইমান পকোৱা ইমান যে বেয়া লাগিছে নহয় মাথা চাথ থা আৰু এতিয়া মই বস্তুটো ৰিয়েলাইজ কৰিলোঁ তুমি ক'লা নহয়। কি আগৰ চিটত বা পিছত বহিলে প্ৰব্লেম হয়।
উম, উম।
সেইটো কাৰণে প্ৰব্লেম পাইছিলোঁ, মাজত বহিলে কিজানি নহ'লে হয়। দিয়া তেনেহ'লে।
দিয়া দিয়া দিয়া ঠিক আছে হ'ব, উম, উম।